পছ
মই এয়া বাহিৰৰ পৰা আহিলো মাত্ৰ
অ মই এই মই বহি আছো গৈছিলো অলপ বজাৰ বিকাল টাইমত তেতিয়া আহি গৈছো
আবেলি টাইমত গৈছিলা
অ কোৱা
ময়ো আহিলো মই আবেলি ওলাইছিলো এতিয়া আহিলো ঘৰত
অ মইতো আবেলি টাইমত ওলাই কেনে কাম চাম কৰিলো চাহ চাহ বনাইলো থাকো দিলো তাৰ পিছত ঘৰচৰ চাফা কৰিলো
মই এয়া থাকো চাকো দি কেনে ৰেডি চেডি হৈ ওলালো পিছত ডক্টৰ তাত গ'লো তাৰ পৰাৰা মেডিচিন চেডিচিন ললো তাৰ পিছত মায়ে কিবা খালে ভোক লাগিছে ত আইচ ক্ৰীম এইবিলাক খাই মায়ে খাইছে আৰু দালিৰ কিবা পুৰি চুৰি পোৱা যায় যে
অ অ
এইটো খাইছে আৰু আইচ ক্ৰ্ৰীম খাইছে
তুমি কোৱা নাই
নাই খোৱা ময়ে খুৱাইছো মাক বিশ টকা আছিলে সেইটো দি খুৱাই দিয়ি
অ ঠিকে আছে ভাল কৰিছা চ ঘৰৰ মানুহ ভালনেে চব
আছে মাৰ গাটো বেয়া মোৰো বেয়া স কাৰণেই মেডিচিন আনিব গৈছো আ ঘৰ মানুহ ভাল নাই
অ ভালেই মোৰ ঘৰৰ
উম
কোনে কোনে আছিলে তোমাৰ ঘৰত কি কলা
মোৰ ঘৰত আছিলে মা দেউতা দাদা আৰু মই চাৰিজন আৰু তোমাৰ
মোৰ ঘৰত আছে মোৰ দাদা মা মই তিনিজন আৰু এটা কুকুৰ
আহ
তাৰপিছত মানে পৰা বাউণ্ডাৰীত তো বহুত মানুহ আছে
এইটোতো বাউণ্ডাৰীতো থাকেই মানে ভাড়া চাড়া থাকে নহ তোমালোকৰ ভাড়া আছে নে
এটা আছে তোমালোকৰ
ইয়াতে আমাৰালোকৰ তিনিটা আছে
অ তিনিটা আছে তোমাৰ নিজৰ ঘৰ নেকি
হয় অ নিজৰে
অ কোৱা পিছে ভাত কি দি খালা
ভাত আজি বনাইছিলো দালি বনাই নিৰামিষ আছিল ন আজি মংগলবাৰ ডালি বনাইছিলো পিছত পটল আৰু আলু দি চব্জি বনাইছিলো আৰু কিবা ভেন্দি থাকে যে এইটো ভাজিছিলে
অ
আৰু তুমি
আমাৰ আহ বুটৰ আৰু আলু তৰকাৰী তাৰ পিছত পটল ভাজা তাৰপিছত দালি এইটো মুগ মুগ দালি বনাইছিলে নেকি
অ
তাৰ পিছত আৰু কি যে এটা বনাইছিলে বেগনি এনেকোৱা টাইপৰ
বনাইছিলে
সেইটো হোৱা নাই যে তই গম নাপাও
আত্ছা এনে চবে ভালনে ঘৰত
হেল্ল'
অ কোৱা
এনে তোমাৰ ঘৰত চবেই ভালনে
অ ভাল
আচ্ছা
কোৱাৰ পিছত হেল্ল' আহ কোৱা এমো দাদা
অ
তাই কি তালৰ যিটো আনিছে ন সেইটোত অ গাখৰি দি বনাইছে যেটো খাব এতিয়া
অ
দাদাক কৈছিলা নেকি সেইটো ক কথাটো দুপৰীয়া
আহ কৈছো
তাৰপিছত
তাৰপিছত একো কোৱা নাই কি কব আৰু মই ত কি মানে পুৰা খলাম খুলি কৈ দিছো হেল্ল
অ কি কৈছা
কোনোবাই ফোন কৰি আছে নেকি তোমাৰ
অ অ
অ সেইকাৰণে ভু ভু বাজি আছে
আহ
খাইছমি অলপে হেল্ল'
অ হেল্ল' কোৱা
কোৱা তোমাল ফোন কৰি আছে
নহয় দিনটো বেছি বাজে যে
অ চাইলেণ্ট কৰি থি দতিিয়া ক কালি যদিঅ'ত যাবা কালি চেল দিব
ছোনিয়া মোক মেছেজ দিলে তাই নাইন থাৰ্টিত ফ্ৰী হ'ব ইমান ৰাতি
মোকোতো ক'লে দহটাত ফিৰ হব বুলি ন নটাত দহটাৰে ইমান ৰাতি কেনেকে পাৰিম
তাই পাৰিব ভাই তাৰ চিংগল ৰুম আছে চাগে
ন কোৱা
অ কি ক'লা
তই যাবা নেকি কালি ন অ উলাবা কালি মই
কেটাত ওলাবা
অ ধৰ এঘাৰটা চাৰে এঘাৰটা মানত
অ কোন কোন তুমি অকলে
মই চোনিয়া ওলাব নেকি
আহ চনিয়া কৈছে নেকি
চোনিয়াক মই ছোনিয়াক মই কৈছো যে তই কামৰ পৰা অলপ টাইম ওলাবি পিছত এ কালি চেল দিব বোলে যদিও তাৰ ডিউ তাৰ ডিউটিটো ধৰা ন এঘাৰটাৰ নেকি
এঘাৰটাৰ পৰা
দছটাৰ পৰা হ'ব দহটাৰ পৰা চৰি তাইতো বিলেই বনাই খালি বিল বোৰ মানে বনাই মানে হিচাপ কৰে আৰু
অ
তাৰ মাহে মেইন কাম কৰে
অ তাৰ মাৰ হেৰিতে সোমাইছে মানে
অ তাই মায়েতে সোমাইছে তাই
অ ঠিকেই আছে
উম তাৰ মাক মানে তাইতো ছটা বজাত আহি যায় ঘৰত আৰু তাৰ মায়ে মায়ে দহটা ন এঘাৰটা দহটাামান বাজে তাৰ মা আহোতে ঘৰত তাই ইমান দূৰৰ পৰে যে খোজকাঢ়ি খোজ কঢ়ি যায় ইয়াৰ পৰা তাত লৈকে খোজকাঢ়ি খোজ কাঢ়ি যায়
আাকৌ খুজকাহি খোজকাঢ়ি ঘৰতো যায় নেকি
অ খোজকাঢ়ি খোজ কাঢ়ি যায়
অ ইমান ৰাতিও
ৰাতি মানে ছয়টা ছয়টা মানত যাবই পাৰে
অ অ তেতিয়াতো হেৰিয় থাকে
আৰু তাৰ মাকটো তাৰ পৰা ন হয় তাৰ মাক টো তাৰ পৰা গাড়ীত গাড়ী থুই যায়
আহ
হয় তাৰ পৰা মানে ছোৱালী মানুহ ছেফটিৰ কাৰণে গাড়ী দি দিছে ন
বছ
আহ ইমান ৰাতিহলে কেনেকা যাব
চোনিয়া বিল চিল বনাই যে চোনিয়া কম্পিউটাৰ জানেকি
জানে অলপ চলপ এই এবাৰ শিকাই দিলে তুমিও পাৰিবা ময়ো পাৰিম কিয় টি চাৰ্ট যে আছে আমালোকৰ লগত পৰিছিলে ন তাতো বিল ব নাই
আহ তাৰ মাৰ মেইন কথা তাৰ গাৰ্জেন আছে যে একাৰ নে
ম তাত এটা ৰুম এটা ৰুম মানে তাৰ কাৰণে পুৰা এক্সট্ৰা হয় মানে তাত য য'ত কাম কৰে তাত
কি হওক মানে তাততো গম পাইছো মই গৈছিলো তেতৰ হেৰিত ইস্কুল থাকোতেই গৈছিলো বাৰ লোক মানে মাৰ লগত তাৰ মাৰ লগত মোৰ বহুতেই লীন নাং আছিলে মানে মই যেতিয়া এটা কামত সোমাইছিলো ইউনিফাৰৰ্ম চেণ্টাৰ তে ইয়া মোক ফোন কৰি কেনে তাৰ বদনাম গাই তাৰ ভণ্টিৰ হেৰি কৈ থাকি এতিয়া তাই ভাল হৈছে তাৰ ভন্টি বেয়া হৈছে ছাৰ
আহ তাৰ বোনটোতো নপহেই পৰিব নেকি এতিয়া বোলে আকৌ এডমিছন হব বোলে কি কলা
আপ তাৰ ভণ্টি ক'ত এডমিছন ল'ব
এ স্কুলত
লাভ নাই তাই পঢ়িব মনততো নালাগে ঘুৰি থাকে তাতেই তাতে এটা দিনো বাদ
অ
ইমান বাজ বাজে বাজে নচা কৰে
আহ
ইমান বেয়া বেয়া হেৰি কৰি থাকে তাই বাপ বে বাাৰ
কি যে যে মানে বৰ্ণালী আছে যে
অ বনালি পিছত আজু আহ হায় চছেকেণ্ড কৈছে মই আজি চালো ৰি চাইছো
ময়ো চাইছো ৰিলচ য মানে ফাৰ্ষ্ট টাইম গৈছে মন তাতেই ৰিলচ বনোৱা বনানো চৰু
উম
আৰু আমালোকে আৰু ঐ আৰু আমালোকে এটা ফটো লোকে পোষ্ট কৰা নাই
উম তেন্তে মানে আৰু কম কম্পাৰমেন্ট দি কেনে পাইছে চাগে ন
হ'ব পাৰে
আয়কি তাইও ফেল কৰিছিলে আৰজু আজিও ফেল কৰিছিলে
আজু ক
আজি ত ছোৱালী ন কু কু ততেতে তেেত তাতেই থাকে
অ মই চৰি নাপা কওঁ নয়বাৰ
মন যে ল'ৰাটোক চিনি পাইছা আছিলে যে আগত ইনষ্টাত
অ অ চো গদায় কোনটো
সুমন বুলি নাম আছিলে লৰা যিয়ে পাইছিলে তালে চিনিম পাৰিবা সেইটো লৰাক জে প আছিলো
এই সুমন বুলি যে যে অভিৰ ফ্ৰেণ্ড আছিলে সেইটো
নাই ন অব খাল মই চিনি নাপওঁ
অ নজাৰ নো তে তে কোনটোোবা বাৰু মই ৰিলচটো চাইছো ছোৱালীটোৰ এৰ প্ৰণালীয়ে লগাইছিলে অ ত মানে ইমান ফটো ৰিলচ মানে এতিয়াও ৰিলচ বনাই থাকে বনাই থাকে খাই কেনেে কাম নাই ত
আহ যোনটো হেৰিত গৈছে যোনটো হেৰিত তমাৰ সেইটো হেৰি তোমাৰ একদম ভাল লাগ
পাও মইো এটা ষ্টৰি পন্ত লগোৱা নাই ফটো পোষ্ট আহ
তেন তেন ওলাইছো মানে আৰু তাৰপ
অ মোৰ মানে এটা মোৰ ফ্ৰেণ্ডৰ কাৰণে খাৰাপ লাগে জানা আমাৰালোকে দুটাই দৰংগত গোলো তাই তেজপুৰত গ'লে যে এইকাৰণে মোৰ বেয়া লাগি আছে তাই দৰংত গলে ভাল আছিল
কিবা নিজৰ হেৰিত কাৰণে সেনেককাা হৈছে চাগে
নহয় ফ্ৰেণ্ডৰ কথা শুনি শুনি এনেকাে হৈছে
ত ফ্ৰেণ্ডে লাষ্টে তাৰ ফ্ৰেণ্ডাই দৰঙত ভিচি প
ক ম হেল্ল' অ কোৱা
পইচা দিয়ে কৰিছিলে তাতে
সাত হাজাৰ এশ আশী টকা দিছিলে
অ ইয়াতোতো ইমান পইচা দিয়ে কৰিব লাগিছিলে অলপ ৰখিল কি হ'ল তাৰ
মোৰ আৰু এটা ফ্ৰেণ্ড আছে ন চ্বেহেনাজ বুলি মুছলিম হয় ফ্ৰেণ্ড টো তাই কি কৰিছো কোৱাচোন তাৰ মানে
তাই পইচা দি কৰিছিলে এেকি
নহয় তাই মানে ফৰি কৰিছে তাই কি কৰিছ কোৱাচোন তাই মানে যেতিয়া তেজপুৰলেও তাৰ নাম আহিছে অ মান তেজপুৰ কতো নাম আহহা নাই মানে দুটাতে